অ, হয়, হয়, বন্ধু। অ, আছিলোঁ ৰ'বাই। এনেই ভাত- ভাত খাই অলপমান জোৰণি লৈছিলোঁ। তাকে, বহুত দিনৰ মূৰত ফোন কৰিলো।
হয়, মই মানে আজি এটা বিষয়, বিষয়ে আলোচনা কৰিম ভাবিছোঁ স্বাস্থ্য।
অ।
স্বাস্থ্য বিষয়টোৰ ওপৰত অকমান আলোচনা কৰো ভাবিছোঁ।
নাই ভালে ভাবিছা। ভাল- ভাল- ভাল আজিকালি স্বাস্থ্যৰ যিহেতু এক নম্বৰতে আমাৰ কাৰণে।
হয় স্বাস্থ্যই আমাৰ পৰম ধৰ্ম বুলি কোৱা হয় স্বাস্থ্য হয় স্বাস্থ্য থাকিলেহে মানে ভাল মানে মন স্বাস্থ্য সুৰ মানে তেতিয়া শৰীৰটো মানে ভাল কামত নিয়োজিত হব পাৰিম আমি সুস্থ মগজু হয় বৰ্তমানৰ মানে আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি বা যুৱ প্ৰজন্মৰ মানে কে কি দিশত গৈ আছে বুলি তুমি ভাবা স্বা তেওঁলোকৰ মানে স্বাস্থ্য প্ৰতি গুৰুত্ব অ' দিছে নে বা কিয় দিব লাগে তুমি কি ভাবা
হয় হয় এই এশ শতাংশৰ ভিতৰত কিছুমান মানে এনেকুৱা আছে মানে ছাত আজিকালিৰ ল'ৰা ছোৱালী তোমাৰ এই ড্ৰাগছ তেনেকুৱা সেইবিলাক
উম উম উম নিচা জাতীয় দ্ৰব্য
নিচাজাতীয় বস্তুত বেছি ব্যস্ত তাতে নাখায় সিঁহতে সেইকাৰণে ইহঁতৰ স্বাস্থ্য থৰ কাৰণে বহুত ক্ষতি হয়
হয়
স্বাস্থ্যৰ কথা ইহ‍ঁতে বুজি নাপায়
উম উম তাৰ সলনি হয় সেই সে সমূহ সেৱন কৰাৰ ফলত আজি মানে ভয়ংকৰ কিছুমান ৰোগ হয় এই ৰোগত মানে মানুহটো মৃত্যুমুখত পৰে লগতে পৰিয়ালৰো যথেষ্ট মানে টকা পইচা আদি খৰচ হয় এই চিকিৎসাৰ নামত
চিকিৎসালয়ৰ খৰচ বহুত মানে।
পৰিস্থিতি এনেকুৱা হৈ যায়, আঁতৰত থকাই ভাল এই মানে স্বাস্থ্যৰ কাৰণে ভাল ভাল খাদ্য
উম, উম।
ভালকে ব্যয়াম-চ্যাম কৰিব লাগে।
আ, সুষম আহাৰ খোৱাতো আমাৰ প্ৰয়োজনীয়, অকমান শৰীৰৰ অ, অ', কচৰৎ কৰিব লাগে।
হয়, হয়, হয়, আজিকালি যিহেতু শাক পাচলিও এনেকুৱা। চহৰলৈ আনিলে তোমাৰ ইমান ঔষধ-পাতি দি পেলাই তোমাৰ।
অ', ৰাসায়নিক এইবোৰ অ' অ', দ্ৰব্য মিহলাই এইবোৰ মানে অধিক মুনাফা অ' জনৰ বাবে তেওঁলোকে যিসমূহ মানে, শাক-পাচলি হওক বা ফল-মূল হওক আজিকালি বজাৰত ওলাই সেইবোৰ মানে বহুত ভয়ংকৰ হ'ল, সেইবোৰো খাব নোৱাৰা হলো আমি আজিকালি।
ভয়ংকৰ সেই তেনেকুৱাও আছে।
উম
সেই তেনেকুৱা তামানে, আজিকালি বজাৰ সমূহত দেখা পোৱা যায়। লাও, বেঙেনা বোৰ মানে অধিক পকাই আনে আম, কঁঠাল
অ',
অধিক পকাই দিয়ে।
হয়, হয়। সেইবোৰ খালেতো নিশ্চয় বেমাৰ হ'ব কিজানি।
বেমাৰ হ'ব পেটৰ গণ্ডগোল হয়, প্ৰথমতে পেটকৰ- পেটৰ গন্দগোলো গণ্ডগোলৰ পৰা- বিভিন্ন জেগাত বেমাৰ-চেমাৰ হয়।
ডাঙৰ ৰোগ।
ডাঙৰ ডাঙৰ বেমাৰলৈ পৰিণত হৈ যায়, মানুহে কেতিয়াও গমো নাপায়। এ সেনেকুৱা বেমাৰ হৈ আছে।
উম'
পিছতহে ধৰা পৰা যায়।
নাই।
তেনেকুৱা আৰু।
তুমি নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ কেনে ধৰণৰ কি- ব্যায়াম বা কছৰ কিবা কৰা নে কোৱাচোন?
হয় হয়, মই এই ব্যায়াম কৰো বাৰু এই- জিম এখন আছে আমাৰ ইয়ালে। ওচৰতে, তাতে মই ব্যায়াম কৰিবলে যাওঁ, বন্ধু এজনো আহে মোৰ। তাকে আমি খুব- দুয়োজনে আমি নিজৰ স্বাস্থ্যটো যতন যতন কৰিবৰ কাৰণে আমি- তেনেকুৱা সদায় গৈ আছো।
হয়, সদায় ব্যায়াম অ ব্যায়াম কৰিব লাগে। খুব দৰকাৰী হয়, অঁহ ঘৰটো কিছুমান কৰিব পাৰে। হয়, হয়, প্ৰাণায়ম হয়'।
প্ৰাণায়াম কৰে যিহেতু যোগা এটা বহুত- গুৰুত্বপূৰ্ণ হয়।
অঁ'
তেনেকুৱা সকলোকে আমি এই আৰু। তোমাৰ মতে স্বাস্থ্যৰ প্ৰধান এনেকুৱা কোৱাচোন বাৰু মানে কি কি কৰা উচিত?
স্বাস্থ্যটো মানে ভালদৰে ৰাখিবলৈ মানে সৎ- কৰিব লাগে তাৰ লগতে মানে- সুষম আহাৰ গ্ৰহণ কৰাটো আমি অধিক প্ৰয়োজনীয়, অঁ বেছিকৈ মানে- মানুহটো মানে অতুত থাকে। পানী খাব লাগে লগতে মানে এইটো টোপনি মানে, থিক কৰি মানে মানে সাত সাতৰ পৰা আঠ ঘন- সদায় মানে দৈনিক আঁহ তোমাৰ টোপনি মাৰিব লাগে- বুলি মানে ডক্তৰেও পৰামৰ্শ দিছে, গতিকে সেইসমূহ- আ চলিলেহে মানে মানুহ এজনৰ শৰীৰটো মানে- বা দীৰ্ঘজীৱি হ'ব, যেনেকে ধৰা আগৰ অঁ কোৱা।
অঁ হয়, হয়, টোপনিৰ কথা ওলাল যিহেতু আজিকালি ল'ৰা ছোৱালী দেখিচাই মানে- বহু দেৰিলে ৰাতিলৈ মোবাইল- বা লেপটপ টিভি চিভি চাই পেলাই মানে- টোপনি খতি কৰে, তাৰ বিষয়ে কিবা অলপ ক'ব পাৰিবা নেকি? মানে-
অঁ হয়, আজি কালি টো বিয়াত সৰু সৰু ল'ৰা ছোৱালী বোৰ-
অঁ'
ল'ৰা ছোৱালীসকল। শাৰীৰিক অপচন, খেলা ধূলা। দৌৰা, জপিওৱা আদি ধৰণৰ-
হয়।
খেলসমূহ খেলালে তেওঁলোকৰ শাৰীৰিক, মানসিক, দৈহিক বিকাশ সাধন হব। এনেধৰণৰ, তুমি কি ভাবা?
ঠিকেই ভাবিছা তাকেই। মানে আজিকালি মোবাইল সেইবিলাক কম কৰিবলৈ নিজৰ টোপনিটো যদি যতন কৰে- মানে বহুত বেমাৰৰ পৰা, বহুত ৰোগ আদিৰ পৰা- মুক্ত হৈ থাকিব পাৰি, টোপনিটো এইটো বহুত গুৰুত্বপূৰ্ণ।
আৰু মানুহৰ মানে যিটো আয়ুস আছে- আমি শুনিছিলো এশ বিশ বছৰ, এশ বছৰটো প্ৰায় আছিলেই।
প্ৰায় আছিলে।
গতিকে কাৰণ মই ৰাসায়নিক শাক পাচলি খাওঁ। আগৰ দিনত গাৱঁৰ মানুহবোৰে মানে- হাল, কোৰ বায় শাৰীৰিক-